হেল্ল'
অঁ শুনিছানে?
হয়, আ- আপুনি শুনা পাইছে?
হয় হয়-হয় শুনি পাইছো, ভালে শুনি পাইছো, নে আপুনি শুনি পাইছেনে?
হয় হয় শুনা পাইছো। আপুনি এতিয়া কি কৰি আছে?
হয় নাই এনে আছো মই সেয়া, খোৱা-বোৱা হ'ল আজি বতৰো বহুত ভাল তেনেকা ডাৱৰ সেমেকা মানে এনেই বহি আছোঁ ঘৰতে।
হয় হয়, এতিয়া হয় ময়ো এতিয়া গছ-গছনিৰ তলত বা গছ-গছনি চায়াত বহি আছো আৰু।
অঁ অ-অ-অ-অ দে-দে-দে-দে।
হয়, এতিয়া আপোনাৰ লগত কথা পাতিবলৈ আপুনি সময় দিব পাৰিবনে?
হয় নিশ্চয় পাৰিম দে পাৰিম কোৱা।
হয় আ যিটো নেকি আমাৰ বেপাৰ সেই বেপাৰৰ বিষয়ে আপুনি আ দুই এখাৰ মান ক'ব পাৰিব নেকি?
এনেইতো মোৰ তেনেকুৱা বেপাৰ বাণিজ্যত বেছি অভিজ্ঞতা নাই, তথাপিও মানে
কব পাৰিম কেই আখাৰ মান কব পাৰিম। এনেই বেপাৰ ক'বলৈ গ'লেতো যেনিবা তেনেকুৱা বহুত ধৰণৰ বেপাৰ আছে হয় ন নহয়?
হয় হয় নিশ্চয়।
হয় বহুত ধৰণৰ বেপাৰ আছে বৰ্তমান আমি যিবোৰ দেখিবলৈ পাওঁ, হয় নে নহয়? তেনেকুৱা সৰুৰ পৰা ডাঙৰ লৈকে বেপাৰ আমি দেখিবলৈ পাওঁ, হয় নে নহয়?
হয় হয়।
কিছুমান তেনেকুৱা বতৰ অনুযায়ী তেনেকুৱা তামোল বেপাৰ কৰে কিছুমান বাগান লয় কিছুমান তেনেকুৱা চাহ বাগান তামোল বাগান আৰু বহুতো তেনেকুৱা বাগান বিলাক কি কয় ঠিকা লয় আৰু কণ্টেক্ট লয়, হয় নে নহয়?
হয়।
আমি সেইবিলাকো বেপাৰ কবলৈ পাৰিম আৰু তেনেকুৱা সৰু সুৰা বেপাৰো আমি দেখিবলৈ পাওঁ যেনেকৈ কবলৈ গ'লে মানে
তেনেকুৱা হাঁহ কুকুৰা বিক্ৰী কৰা আৰু তেনেকুৱা বহুতো তেনেকুৱা চব্জি বিক্ৰী কৰা আৰু আজি আজিৰ দিনতো বহুত তেনেকুৱা সৰু সুৰা আমি বেপাৰ দেখিবলৈ পাওঁ আৰু এই বেপাৰৰ যোগেদিয়ে মানে জীৱন নিৰ্বাহ কৰা আৰু ঘৰ পৰিয়াল চলাবিলাকো আমি দেখিবলৈ পাওঁ, হয় নে নহয়?
এ হয় নিশ্চয়।
যেনেকুৱা তেনেকৈ বহুতো আজিকালিৰ দিনত মানে মহিলাবিলাকো তেনেকুৱা চব্জি বিক্ৰী কৰে, কিবা কিবি তেনেকুৱা সাধাৰণৰ পৰা চব পৰ্যায়লৈকে বেপাৰ বেপাৰ কৰাটো দেখিব পাও আৰু এই সকলো পৰাই কিছুমান তেনেকুৱা পৰিয়ালৰ প্ৰয়োজনীয়বিলাক মানে সেইবোৰ বেপাৰ কৰাৰ যোগেদি তেনেকুৱা কি কয় উপায় পোৱাটো আমি দেখিবলৈ পাও আৰু নিশ্চয় হয় আমাৰ জীৱনত উপায় আমি পাবলৈ পাৰোঁ। আৰু মোৰ তেনেকুৱা ইমান বেছি অভিজ্ঞতা নাই তথাপিও মই নিজেও মানে বেপাৰ কৰি পোৱা নহয়, আৰু তেনেকুৱা সেয়েহে মানে বেপাৰ কবলৈ কলে মানে তো তেনেকুৱা এটা বেপাৰৰ ওপৰতো মানে যিসকলে বে পাৰৰ মানে মনে প্ৰাণে মনোযোগ দি কেনে এই কামত নিজকে প্ৰয়োগ কৰিছে সেইবিলাক মানে উন্নতি হৈ যোৱা আৰু ডেভলপ হৈ যোৱাতো আমি দেখিবলৈ পাওঁ।
হয় হয় নিশ্চয়।
বেপাৰৰ যোগেদি আৰু সেয়েহে বেপাৰ বৰ্তমান দিনত আমাৰ জীৱনত এটা দৈনন্দিন জীৱনত ক'বলৈ গ'লে মানে এটা সহায় আৰু আমাৰ উন্নত আৰু কিছুমান দুৰ্ভোগীয়া পৰা মানে উঠি অহাৰ ৰাস্তা বুলিও আমি ক'বলৈ পাৰি।
হয় হয় নিশ্চয়।
আৰু তাৰোপৰি আপুনি। মোকো তেনেকুৱা অভিজ্ঞতা দিবলৈ পাৰিব নেকি?
হয় নিশ্চয় পাৰিম আপুনি ঠিক কথা কৈছে হয় এতিয়া। বেপাৰ বুলি ক'লে, মানে আমি যিটো নেকি ক'ম বা। আহ আমি জানো যে এইটো মানে সলনি কৰালা সলনি কৰা আৰু ন। আহ যেনেহেন আহ আগৰ দিনতো পইচা আ নছিলে সেই পইচান নাথাকাকৈ আহ কেনেকৈ বেপাৰ কৰে বুলি ক'লে মানে আমি গম পাও যে। আঁহ যেনেহেন আঁহ এটা বস্তু দি বা আৰু আন এটা বস্তুৰে মানে সলনি কৰাটো মানে বেপাৰ আৰু ন। আঁহ হয় ঠিক তেনেকে আহ বছৰ বছৰৰ আঁহ সলনি হ'ল, বছৰ সলনি হোৱাৰ পিছত যি নেকি আমাৰ পইচা ওলালে সেই পইচাৰে মানে আমি বেপাৰ কৰিব পাৰা হৈ গলো আৰু ন। হয়, ঠিক তেনে বেপাৰ বুলি ক'লে মানে আমি য'ত নেকি প্ৰকৃতিৰ পৰা পোৱা শাক পা চলি আদি কৰি কিনে এ ধানৰ খেতি শাক পাচলিৰ খেতি আৰু গছ গছনিৰ যিটো নেকি আঁহ বেপাৰ সেইবিলাক আমি দেখ খা‌ পাওঁ, নাপাও আৰু ঠিক ধৰ তেনেধৰণে হয়। মোবাইল মোবাইল মোবাইলৰ যিটো নেকি পাৰ বা গাড়ীৰ বেপাৰ সেইবিলাক আমি দেখা পাওঁ আৰু ন।
হয় হয় হয়।
ঠিক তেনেকে আমি যদি জীৱ জন্তুৰ কথা কওঁ, জীৱ জন্তু লগ জীৱ জন্তুক লৈও মানে বেপাৰ কৰা আমি এ আমাৰ গাঁওৰ অঞ্চল বা চহৰৰ অঞ্চল বিলাক বহুত মানে আমি দেখা পাওঁ আৰু।
হয় হয়, আমাৰ ফালে বহুত তেনেকুৱা জীৱ জন্তুৰ তেনেকুৱা বেপাৰ কৰে।
হয়, অ যেনেহেন আমাৰ যিটো নেকি নদীত মাছ মাৰ বিলাক মাছ মাৰ বিলাক মানে আমাৰ অ নদীৰ পৰা মাছ আনি কিনে মানে বেপাৰ কৰা যায় আৰু ন।
হয় হয় হয়।
হয়, ঠিক তেনেকে আমাৰ যিটো নেকি বেপাৰ বেপাৰ কিয় কৰে বুলি ক'লে মানে এ আমাৰ যিটো নেকি ঘৰ চলোৱা বা আমাক লাগতিয়া বস্তু বিলাক পূৰণ কৰাৰ বাবে আমি বপাৰ কৰা যায় আৰু। আঁহ হয়, যেতিয়া নহওক আঁহ যিটো নেকি আমি অ কাৰোবাৰ তাত যদি শাক পাত চলি আছে। আগৰ দিনৰ কথা কৈছো মই এতিয়া যিটো নেকি আগৰ আগৰ দিনত মানে কাৰোবাৰ যদি শাক পাচলি আছে আৰু আন কাৰোবাৰ যদি ধান আছে। সেই ধান আৰু শাক পাচলিৰ মানে অঁ সলনি কৰা হৈছিল আৰু মানে বেপাৰৰ চি- ষ্টেম কৰা হৈ গৈছিলে আৰু ন। অঁ ঠিক তেনেকে আমি বেপাৰ বুলি ক'লে মানে আমাৰ যিটো নেকি বেপাৰী বিলাকে মানে লাভ টো বিচাৰে আৰু ন, অঁ যেনেহেন কিবা এটা বস্তুতটো বা কিবা শাক পাচলিবলাক কিনি আনি কিনে এ কাৰোবাৰ পৰা যদি দশ টকাত কিনি আনি কিনে সেই সেই শাক পাচলিটো মানে পোন্ধৰ টকাত যদি বিক্ৰী কৰিব পাৰো। সেইটোৱে মানে এজন বেপাৰীৰ লক্ষ্য আৰু ন বা উদ্দেক্ষ। আহ যিটো নেকি লাভ কৰা পাঁচ টকা লাভ কৰিলো, এক এক কেজি এক কেজি আলুৰ দাম যদি দহ টকা সেইটো যদি আমি যদি বেপাৰী বিলাকে মানে। আনি কিনে যদি পোন্ধৰ টকাত বিক্ৰী কৰিব পাৰে। সেইটো মানে এটা বেপাৰ আৰু ন ঠিক তেনেদৰে। আহ এটা বেপাৰী বা এটা বেপাৰত। অ কেতিয়াবা লাভ হয় কেতিয়াবা লোকচান হয় সেইটো মানে। আহ খ খাবা বিকা আৰু ন।
হয় হয় হয় নিশ্চয় স্বাভাৱিক।
হয়। হয় অ যিটো নেকি আমাৰ বেপাৰ বুলি কলে মানে আমিতো সদায় লাভ হৈ নাথাকে। বা সদায় লচ হৈ ন নাথাকে আৰু ন আহ ঠিক তেনেকে। আমি যিটো নেকি বেপাৰ সেই বেপাৰ আমি এই আমাৰ প্ৰকৃতিৰ। পৰা পোৱা যিটো নেকি আমাৰ গছ গছনিৰ বেপাৰ এইবিলাকৰ আমি বেপাৰ। কৰিব পাৰো আৰু।
হয় হয় হয়।
ঠিক তেনেদৰে আমাৰ যিটো নেকি গাঁওৰ অঞ্চলত আমি জীৱ জন্তু পোহা যেনেহেন গৰু ছাগলী। এই চৰাই বা। অহ আন যিটো নেকি অ। উম গৰু, ছাগলী, গাহৰি, চৰাই সেইবিলাকৰ বেপাৰ আমি দেখা পোৱা যায় আৰু ন।
হয় হয় হয়
হয়। অ ঠিক তেনেকে আমি যদি আহ বেপাৰ কৰো এই গৰু ছাগলী। পাৰ কৰি যাতে আমি যিটো নেকি গৰু সেই গৰুৰে আমি মানে যিটো নেকি গাখীৰ পাওঁ সেই গাখীৰটো মানে নৰ্মেল গাখীৰটো মানে এক লিটাৰত মানে অ ষাঠি টকা। মান লয় আৰু আজিকালি হয়। হয় উম তেনেকুৱা লৈ আৰু যদি সেই গাখীৰ। তে যদি আমি দুই দৈ গাখীৰ বনাই কিনে বিক্ৰী কৰো তেতিয়া মানে। অ যিটো নেকি অ গাখীৰ সেইটোৰ লিটাৰটো আজিকালি এশ বিশ বা। পঁচিছ টকা পোৱা যায় আৰু ন হয় তাৰে। তাৰে সলনি যদি আৰু যদি সেই গাখীৰেৰে আমি পনীৰ বনোৱা যায় সেই পনীৰৰ। যিটো নেকি মূল্য সেই মূল্যটো মানে বাঢ়ি যায় থাকে ঠিক তেনেকুৱা বেপাৰত। অ যিটো নেকি অ বস্তুৰ। মূল্যটো মানে কিবা এটা যদি আমি বনাই কিনে দিব পাৰো সেই নৰ্মেল বস্তুৰে। যদি আমি কিবা এটা আহ। বেচিকে মানে বনাই দিব পাৰো সেই মূল্যটো মানে। অ বেছি হৈ যায় আৰু ন।
হয় হয় হয়।
আহ ঠিক তেনেকা আমাৰ যিটো নেকি আহ বেপাৰ বুলি কৰে মানে আমাৰ যিটো নেকি সোণা। আহ ৰূপা সেই আৰু বেপাৰ। কৰা যায় আৰু আহ যিটো নেকি আমাৰ। ৰূপ, সোণাৰ মূল্যতটো বহুত বেছি আৰু ন।
হয় হয়।
হয় তেনেকে আমি যদি সোণাৰ এটা যিটো নেকি পাথৰ সেইটো কিনিব গলে। অলপ কম দামত পোৱা যায় আৰু সেই পাথৰেৰে যদি কিবা এটা আহ। আমাৰ যদি এই ছোৱালী বিলাকৰ যি পিন্ধে গলত আহ। গহেনা বা খাৰু, সেইবিলাক বনোৱা বনোৱা গলে মানে সিয়াৰ মূল্যটো মানে বেছি হৈ যায় আৰু,
হয় হয় হয় নিশ্চয় হয়।
হয় হয় আ এতিয়া, আমি যদি আহ গছ গছনি লৈ আমি যদি কথা পাওঁ কথা পাতো, সেই গছ গছনিৰ পৰা যদি আমি যদি নৰ্মেল গছক যদি আমি এনেই বেচি দিওঁ সেই, নৰ্মেল গছে মানে অ দাম আহ দুই হাজাৰ বা তিনি হাজাৰ টকা হ'ব। আৰু যদি সেই গছকে যদি আমি যদি কাঠ বা, কিবা এটা আহ আমাৰ মূল্যবান বস্তু বনাই কিনি দিওঁ তেতিয়া মানে, তাৰ মূল্যটো মানে বেছিকে বাঢ়ি যায় আৰু ন, হয় ঠিক তেনেকে এজন বেপাৰীৰ লক্ষ্যটো হ'ল মাত্ৰ, আহ কেনেকে মানে মূল্য বাঢ়াম। বা তাৰ যিটো নেকি অ সাধাৰণ মূল্যত চাই, আমি কেনেকে সেই মূল্যটো মানে বেছি বনাব পাৰো বা বেছি কৰিব পাৰো সেইটো মানে, আহ লক্ষ্য কৰি কিনেহে বেপাৰী এজনৰ আহ চিন্ত ধাৰাটো থাকে আৰু ন,
হয় হয়।
হয় তেনেকে, ক'ব গ'লে আহ আমি এ জীৱ জন্তু আদিৰ পৰা আহ, শাক পাচলি সেইবিলাকৰ বেপাৰ কৰি কিনে আমি নিজৰ ঘৰখন চলাব পাৰোঁ আৰু, বা আমি লাভ কৰিব পাৰো আৰু ন,
হয় হয় হয়।
এতিয়া আপুনিও অকমান আৰু কৈ দিব পাৰিব নেকি?
অ অ পাৰিম দে দে, তেনেকুৱা আমাৰ ফালেও বেপাৰতোতো বহুত আছে হয় নে নহয়,
উম উম
আৰু আমি দেখিবলৈ পাওঁ যে, যেতিয়া আমি মানুহ বিলাকক দেখো তেনেকুৱা দূৰ দূৰত যাই কিনে মানে বহুত, অইনৰ মানে অধীনত কাম কৰে পৰিশ্ৰম কৰে তেনেকুৱা চেল্ফলেচ, পেকটো মানে নাইকিয়া কৰি লয় হয় নে নহয়,
উম উম,
অন্যৰ ঠাইত যাই কেনে অন্যৰ, তলত কাম কৰি মানে নিজৰ চেল্ফ ছেল্ফ ৰেস্পেক্টো নাইকিয়া কৰি লয় কিন্তু, আপুনি যেনেকৈ কৈ গ'ল সেই তেনেকৈ যদি আগ আমি নিজৰ গাওঁতে থাকি যদি নিজৰ ভৰিত থিয় দি যদি আমি, সাহসেৰে যদি আমি কাম কৰো তেনেহলে আমি নিজৰ জাগাতো তেনেকুৱা, চলিব পৰা উপায় আৰু নিজৰ লাগতিয়াল খিনি আমি পূৰণ কৰিব, পাৰে বুলি মই আপোনাৰ পৰা বহুত অভিজ্ঞতা পালো।
হয়।
বাৰু আমাৰ সময়, হয় আহিছে আৰু আপোনাৰ লগত বহুত আলোচনা কৰি ভাল লাগিল সেয়েহে, আৰু আশা কৰিলো পিছৰ তেনেকুৱা সময়বোৰতো, এটা বিশেষ বিষয় লৈ কিনে আলোচনা কৰিব পাৰিম বুলি।
হয় ধন্যবাদ থাকিল আপোনালৈ আপুনি যি যি ক'লে বা মোক, যিটো নেকি ফ্ৰী টাইমত আপোনাক কল কৰে আপুনি সময় দিলে সেইবাবে ধন্যবাদ থাকিল। আ ধন্যবাদ ধন্যবাদ।